হেল্ল'।
অহ বন্ধু।
অহ বন্ধু কোৱা অহ নমস্কাৰ। কাৰ।
আজি আমি আমাৰ সমাজ ব্যৱস্থাটোৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ।
অহ অহ অতি ভাল বিষয়। তোমাৰ সমাজ ব্যৱস্থাটো আমাৰ হৈছে মানুহে তোমাৰ একেলগে বাস কৰি নীতি নিয়ম আৰু মূল্যবোধ গঢ়ি তোলা এক সংগঠিত আৰু ব্যৱ
আহ উম হয় এতিয়া তোমাৰ মতে এনেই আমাৰ এই সমাজ ব্যৱস্থাটো কেনে হ'ব লাগে তোমাৰ মতে তুমি কি ক'ব বিচৰা তাৰ ওপৰত
মোৰ ম তে আৰু তোমাৰ যিখিনি আমাৰ মানুহৰ শিক্ষা সংস্কৃতি আচৰণ বা ব্যৱহাৰ এইখিনি একদম উম অতি ভাল থাকিব লাগে আৰু
উম উম উম আৰু ধৰি লোৱা তোমাৰ সমাজ ব্যৱস্থাটো তোমাৰ সমাজত সকলো মানুহৰে মানে কোৱাৰ অধিকাৰতো থাকিব লাগে
অহ অহ সেইটো হয়
সমাজ ব্যৱস্থাটো সদায় সমতা আৰু তোমাৰ ন্যায় ন্যায়মূলক হ'ব লাগে যাতে সকলো মানুহে মানে ন্যায় পায় আৰু যিকোনো ধৰি লওঁ মিছা অপৰাধত বা কিবা নহওঁক বাকি কিবা কিবি এইবিলাক ক্ষে ত্ৰতো যাতে তেওঁলোকে ন্যায় পায় আৰু ধনী দুখীয়া বুলি মানে আমাৰ ধনী দুখীয়া বুলি বৈষম্য নাৰাখি যাতে সকলোৱে সমান অধিকাৰ পাই বা সমান সমানতাটো পায় আৰু।
উম, উম, উম আৰু তোমাৰ সমাজত তাৰ মানে শান্ত তি শৃংখলা বা সহযোগিতাটো আৰু ন্যায়ৰ প্ৰতি তাটো আমাৰ মূল্যৱান ব্যৱস্থা আৰুটো সেইটো বহুত ডাঙৰ উদ্দেশ্য, উম। যদি তোমাৰ আমাৰ
সমাজ বুলি ক'লেটো গত তে ৰাইজখনেই সমাজ। অ', ত' গোটেই ৰাইজ জৰ মানুহে সকলোৱে মানে সহায় সহযোগিতা কৰি সমাজখন আগবঢ়াই নিব লাগে।
উম আৰু তোমাৰ যদি সমাজত কোনো নীতি নিয়ম নাথাকে তেতিয়া বিশৃংখলা পৰিস্থিতি হোৱাৰ তোমাৰ অ' মানুহে নিজৰ ইচ্ছা মতে কাম কৰিলে
উম।
আৰু সেইয়ে আইন কানুনৰো অলপ অলপমান প্ৰয়োজন আৰু।
প্ৰয়োজন হয়, এতিয়া চাবা এনে সাধাৰণতে তোমাৰ কি হয় আমাৰ সমাজে যোনটো কাম ধৰি লও সমাধান কৰিব নোৱাৰা হয় যায় কিছুমান ডাঙৰ ডাঙৰ কাজিয়া যি হয়, সমাজত ধৰি লওক গাওঁ গাঁৱৰ মাজত যিবিলাক ডাঙৰ ডাঙৰ কাজিয়া হয় এখন গাওঁয়ে সিখন গাঁৱৰ মাজত। হয় নে নাই? সেই কাজিয়াবিলাক যেতিয়া এখন বা আন এখন খন সমাজেই দুয়োখন সমাজে মিলি ৰোধ কৰিব নোৱাৰি তেতিয়া প্ৰশাসন ব্যৱস্থাৰ সহায় ল'ব লাগিব। কিন্তু সেই পৰিৱেশটো সৃষ্টি হ'বই দিব না লাগে
উম আৰু তোমাৰ সমাজত শৃংখলা বজাই ৰাখিবৰ বাবেতো আইন এখন ড তোমাৰ অতি দৰকাৰ।
এজন মুৰব্বী বা সমাজ ব্যৱস্থা দুৰ্ঘিন্তই লিপিবদ্ধ হৈ থাকে আৰু সমাজৰ কৰ্মী হিচাপে। ত' সেইবিলাকো সদাই অ' সমাজৰ ধৰি লওক কিছুমান অসুবিধা বা সমাধানৰ ক্ষেত্ৰত মানে তোমাৰ কি হয়? অ', একপক্ষভাৱে কথা ক'ব নালাগে। চাইডৰ কিবা এটা অসুবিধা হৈছে। বা ধৰি লওক মা খেতি বাৰীক লৈ আজিকালি যিবিলাক কাজিয়া পেচাল লাগি আছে হয় নে নাই? সমাজতো সেই ব্যৱস্থা বৰ্তমান বাঢ়ি আছে ন'। মা মাটিক লৈ কাজিয়া ইঘৰে সি ঘৰৰ লগত।
উম! উম! আছে।
সমাজখনে মানে, কি কৰিব লাগে, দুয়োপক্ষত মানে, চালি জাৰি চাই কথা কথাবিলাক দুয়োপক্ষত থাকি কেনে কথাবোৰৰ সমাধান কৰিব চেষ্টা কৰিব লাগে। উম, দাই মানে তোমাৰ এক পক্ষত থাকি কথা ক'লে মানে, কি হয় যোন পক্ষৰ ধৰি লওক এ, দ্বিতীয় পক্ষৰ মানুহজনৰ মানে সমাজৰ প্ৰ প্ৰতি এটা ভুল ধাৰণা আহিব পাৰে।
উম! আহিবই।
সমাজখনৰ প্ৰতি এটা মানে, বেয়া ভাৱ আহিব পাৰে।
উম! উম!
সমাজখনৰ, সমাজৰ মানুহখিনিয়ে গোটেইকেইটা লগ হৈ মানে দুয়োপক্ষৰ সন্মতত বা দুয়োপক্ষৰ মানে ধৰি লওক মতামতত দুয়োপক্ষকে যাতে সন্তুষ্ট কৰিব পাৰে আৰু। সেই ক্ষমতাতো সমাজক কৰ্মীসকলক লাগে।
সমাজত আমাৰ সহযোগিতাটোৱে মেইন আমাৰ সমাজ এখনত আৰু য যদি এজনে, আন এজনক সহায় কৰিলে। সমাজ
এটা আঁ এটা কথাই আছে যে ৰাইজে নখ জোকাৰিলে নৈ বৈ।
উম, হয়, হয়। উম!
গোটেই মানুহে যেতিয়া ন' সমাজখনে কৰোঁ খুজিলে চব কামে কৰিব পাৰে। যদি গোটেই মানুহৰ সহযোগিতা থাকে।
উম! উম!
হয়না? ত' সেইবাবে সমাজৰ মানে, যেতিয়াৰ পৰা ভোটাধিকাৰ নাগৰিক হয়। তেতিয়াৰ পৰা সমাজৰ কামত লিপিবদ্ধ হ'বই লাগে। যেনে ধৰি লওক কিছুমান অনু চন ব'ৰ্ড তিষ্ঠান হয়। সমাজত উৎসৱ পাৰ্বন এইবিলাকৰ ক্ষেত্ৰতো সবে সহায় সগ সহযোগিতা আগবঢ়াব লাগে।
উ উম।
খন তেতিয়াহে আগবাঢ়ি যাব।
উম তমই ভাতৃত্ববোধটো থাকিব আৰু তেতিয়া।
টো থাকিব লাগে। সমত কৰ্মীসকলেও ধৰি ল নিজৰ মানে টকাবিলাক ভাল কামত ব্যৱহাৰ কৰিব লাগে।
উ উম।
সমাজৰ টকাবিলাক যে দুখীয়া মানুহে দান দিয়া টকাবিলাক সেইবিলাক সৎ কামত ব্যৱহাৰ কৰিব লাগে। কাৰণ
উ উম উ আৰু তোমাৰ
বৰ্তমান প্ৰাকৃতিক পৰিৱেশত চলি থকা যিমানবিলাক বৃশৃংখলা বা বৃশৃংখ শৃংখলা ভাৱে পৰি চলি থকা যিবিলাক প্ৰকৃতিৰ ওপৰত অপৰাধ হৈ আছে প্ৰকৃতি বিনষ্ট হৈ আছে। সেইবিলাকৰ ওপৰত সমাজতে সজাগতা হ'ব লাগে। এতিয়াৰ পৰা মানে কি জানানা নাই? এতিয়া সমাজখন সমাজৰ মানুহেই মানে চব কাম কৰিব পাৰে কৰো খুজিলে।।
উম উম পাৰে।
ধৰি লও এতিয়া আমাৰ প্ৰকৃতিত গছ গছনিত বহুত ধ্বংস হৈ আছে।
উম উম।
যদি সমাজ এখনেই ভাল নিয়ম নিয়ম কানুন বান্ধি দিয়ে যে প্ৰত্যয়েক ঘৰে মানে ধৰি লওক শিশুৰ জন্মদিনত শিশু এটাৰ জন্মদিনত। প্ৰত্যেক, যোনদিনা জন্মদিন হয় সোনদিনা প্ৰত্যক ঘৰৰ মানুহে ধৰি লও এ একজোপা বা পাঁচজোপা গছ ৰোপন কৰিব লাগিব। নাই কাৰোবাৰ মৃত্যুত ধৰি লওক গছ ৰোপন কৰিব লাগিব। তেতিয়া মানে কি হ'ব, যেতিয়া শিশু এটা জন্ম পাই, সেই গছজোপা তোমাৰ ৰোপন কৰিব। তেতিয়া ভৱিষ্যতত তে গছজোপাই মানে শিশু শিশুজনক বহুত কামত ব্যৱহাৰ হ'ব।
উম উম, হ'ব হ'ব।
হয় না নাই? সেইবিলাক
সৰু তোমাৰ মানে আমাৰ বহনৰক্ষনৰ বহুত তো ভূমিকাও-ভূমিকা আছে আমাৰ সমাজত। কাৰণ গছপুলি ৰোপণ কৰা বা পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু প্ৰাকৃতিক সম্পদ ৰ সঠিক ব্যৱহাৰ সমাজৰ এটা দা দায়িত্বপূৰ্ণ।
দায়িত্বপূৰ্ণ হয়।
আৰু এজন যদি আমাৰ আদৰ্শ নাগৰিকে সমাজৰ বাবে আইন মানি চলে বা আনক সন্মান কৰে, সমাজ সেৱা মূলত ব কাম বা তোমাৰ অংশগ্ৰহণ কৰে আৰু তেতিয়া দেশৰো উন্নতি তে আৰু সমাজৰো উন্নতি আৰু সমাজখন এখন যদি তোমাৰ শক্তি-শক্তিশালী হয়, তেতিয়া আও দেশৰো উন্নতি।
দেশ শৰো উন্নতি হ'ব হয়। মেন-মেন অ-, আমাৰ দেশৰ উন্নতিৰ মেইন ভেটিটোৱে হৈছে সমাজ খন, যদি সমাজখন সুচাৰু পৰিচালনা কৰিব পৰা যায়, তেতিয়াহ'লে দেশৰো উন্নতি হ'ব। বৰ্তমান সময়ত তোমাৰ সমাজখন কিছুমান আগৰ দিনত বহুত বেয়া দিশত ঢাল খাইছে। যেনে তোমাৰ অন্ধবিশ্বাস কুসংস্কাৰ, সেনেহেনে ডাইনী ব্যৱস্থা এইবিলাক আগতে বহুত আছিল সমাজত। ডাইনী ব্যৱ ক্ষেত্ৰত উম বহুত নাৰী হত্যা কৰা হৈছে। শাস্তি দিয়া হৈছিল, কিন্তু বৰ্তমান সময়ত সেইবিলাক কৰ হাৰ কমি গৈছে। এ তোমাৰ কি বুলি কয় এই, বৰ্তমান, বৰ্তমান সমাজত নাৰী মানে সেই আৰু নাৰীৰ-নাৰীৰ স্থানো একে। পুৰুষৰ যিমান নাৰীৰ ৰো সিমানে। সমান অধিক কাৰ কিন্তু এই বৰ্তমান সময়ত আৰু এটা ব্য ব্যৱস্থা ভ্ৰণ ব্যৱস্থা যোনবিলাক কয়, জীৱ হত্যা হত্যা কৰি আছে, যেনে আ অবৈধভাৱে সম্প সম্পৰ্কৰ ফলত উম ভ্ৰন ব্যৱস্থা চলি আছে। তহ সেই ব্যৱস্থাৰ ওপৰতো মানে সমাজে এই এটা মানে ভাল নিয়ম কানুন বান্ধিব লাগে
উম উম আৰু তোমাৰ সমাজত যদি সমতা আৰু ন্যায় থাকে তেতিয়া সমতা আৰু ন্যায় থাকিলে মানুহ সমান সুযোগ লাভ কৰিব আৰু তোমা তোমাৰ সমাজত শান্তি কি বজাই থাকে আৰু
আৰু সমাজ কৰ্মী যিবিলাক আমাৰ সমাজত সমাজ কৰ্মী বিলাক আছে সেইবিলাক সমাজৰ প্ৰত্যেক খিনি মানুহে শিক্ষিত হোৱাটো উচিত ধৰি লোৱা আজিৰ সমাজত ধৰিল' কিছুমান বহুত প্ৰভাৱিক মানুহ আছে যিবিলাক মানে চৰকাৰে দিছে দিয়াৰ ফলতো কিছুমান ক্ষেত্ৰত পঢ়িব পৰা নাই ধৰি লও আহ উচ্চ শিক্ষা লাভ কৰিব পৰা নাই সমাজে যাতে যাতে সমাজ সমাজখনে যাতে সেই সেইবিলাকৰো মানে তোমাৰ খবৰ ৰাখে বা সমাজৰ পৰা যি সহায় পাৰে সেইবিলাককো যাতে দিয়ে শিক্ষা শিক্ষা গঢ়াৰ ক্ষে য'ত বা শিক্ষাত আগবঢ়াৰ ক্ষেত্ৰত সমাজে যাতে মানে তোমাৰ যোনবিলাক ছাত্ৰ- ছাত্ৰী আছে তেওঁলোকক প্ৰেৰিত কৰে আৰু এতিয়া বৰ্তমান তোমাৰ আৰু এটা আৰু আৰু আৰু বৰ্তমান সময়ত আৰু যোনবিলাক ছাত্ৰ -ছাত্ৰী আছে সেইবিলাকক সমাজখনে কেনেকে মানে আগবঢ়াই নি আছে ধৰি লোৱা ভাল ৰিজাল্ট কৰাৰ ক্ষেত্ৰত বা ভাল
অহ অহ
সম্বৰ্ধনা অনুষ্ঠান পাতে হয়নে?
উম তাহো সিহঁতে উৎসাহ পায় আৰু
উৎসাহ পায় নতুনকে
হো উম
উম সেইবিলাকে সমাজ ব্যৱস্থাটো সদায় মানে সমতা ন্যায় ভাল হ'ব লাগে
উম উম
বৰ্তমান সময়ত চলিও আছে কিন্তু কিন্তু মানুহৰ বহুত ভুল বুজাবুজি হয় সমাজত।
অ', অ'।
সকলে সেই ভুল বুজা সেইখিনি যাতে মানে এক পক্ষত নাথাকে দুয়োপক্ষত চাই তেন্তে সমাজৰ সেই সমস্যা আমা সমাধান কৰে।
উম আৰু তোমাৰ আমাৰ যুৱ সমাজৰো বহুত বহুতো ভূমিকা আছে তোমাৰ যুৱ সমাজে দেশৰ ভৱিষ্যত। আৰু তেওঁলোকে সমাজৰ উন্নয়নৰ যদি ইতিবাচক চিন্তা আৰু সৎ কামত অংশগ্ৰহণ কৰিব লাগে আৰু মোৰ মতে।
কৰিব লাগে হয়।
উম, হম, হম। তে ধন্যবাদ বন্ধু তোমাৰ লগত আলোচনা কৰি মই বহুখিনিয়ে কথা জানিলো।
হয় তোমাৰ লগত কথা পাতাই বহুত হয়, হয় তোমাল তুমিও মোক ভাল কথা শিকিলোঁ তোমাৰ পৰা মই। আগৰ কথা ক'লা কিছুমান তে ভাল লাগিল বন্ধু। ধন্যবাদ। উম, দে।
অধ্যয়ালৈ আমি নেক্সট আৰু কথা পাতিম বাৰু।
হ'ব দিয়া। হ'ব দেয়া। দে।